হেল্ল' এ না চাহ খাই আছো।
অও চাহ খালা?
উম তুমি
মই আছো দিয়া ভাত পানী খাই আজৰি হয় এনে অকণ ৰেষ্ট লৈছো
অ অ আমি চাহ খাওঁয়ে এইখিনি সময়ত
সোনকালে ভাত খাল চাগে ন উম
এটা ডেৰটাৰ ভিতৰত খাওঁ আৰু ভাত
উ বতৰ কেনেকুৱা তাত
ৰ'দ
ৰ'দ দিছে ন মই অকন ডাৱৰীয়া কৰিছে তাকে কি বৰষুণ ফুঠিলে সেনো উম কালিও তেনেকে ৰ'দ দি দিয়ে আবেলি অলপ বৰষুণ দিলে
আহ
তাৰ পৰা অকণমান বতৰো মানে হেৰি কৰিলে আৰু দেই গৰম
তোৰ কালি ভূমিকম্প আহিছিলে নে
উ আহিছিলে এঘাৰটা ছত চৰিত নে কিমানত
উম আমি শুইছো আমি শুব লৈছো তেতিয়া বা কি ভূমিকম্প
সঁচাকে মই আমিও মানে আমি খোৱা নাছিলো ইমান মানে কি উম ভাত পানী খাই বৈ বিচনাত বহি আছিলো তেতিয়া মানে বহি যে আছিলো বিচনাত মানে এনেকুৱা জোকাৰণি দিছিল
বিছনা চিবনা লৰাই দিছে একেবাৰে
সঁচাই ভয় লাগিছিলে দেই
কালি আমাৰ মানে ওচৰতে হ বিহু আছিলে বিহু পাতিছিলে সেই বিহু চাব গৈছিলো অ তাৰ পৰাা আহি মানে শুইছোহি তেতিয়া কালি বিহু চালোঁগৈ বিহুতো গৰম দিনতটো ইমান ৰ'দ বৰষুণ ৰাতি বিহু চাব গৈছো বৰষুণ পৰিলে
অ ভালকে চাবয়ে নাপায় চাবা নহলে এনে বিহু ই হেৰি শেষ বিহু আৰু
অ মঞ্চই দিছে মঞ্চই বনাই দিছে হেৰি অ মুকলি মুকলি বিহু পাৰ্টিও মাতিছে যে আকৌ এয়া অ একক নৃত্যও অ একক নৃত্যও হৈছে মানে চব হৈছে আৰু মানে ওচৰৰ পাজৰৰ মানে যিখিনি ল'ৰা ছোৱালী যোনে নিচিনা
নাচিব পাৰে উ ভালে কৰিছে দিয়া নহয় নহয় অ মানে এনে ভৰ্তি মাচুলো লয় নে
নাই নাই সেই
নাই ন
মানে হেৰি ন হয় আৰু
নহয় নহয় অ এনেই আৰু
প্ৰতিযোগী এয়া নহয় আমাৰ এইফালে প্ৰতিযোগিতা নাপাতে অ যোন যাৰ মন যায় মানে নাচিব
উম আমাৰ আকৌ মানে এই মঞ্চৰ বিহুতটো এবাৰ বহুত প্ৰতিযোগিতা পাতিছে দেই বহুত পাৰ্টি আহিছে কিন্তু বহুত উম স ভাল লাগে দেই কিমান দূৰ দূৰণিৰ পৰাা যে আহে উম মানে তেওঁলোক ইমান দূৰ পৰা আহে ন গাড়ী ভাড়া চোৱাচোন সনেক ধ মানে কি মাচুল এটা লয় ল'লেও মানে পুৰস্কাৰো দিয়ে দেই বহুত খিনি মানে পালে মানে বহুত খিনি লাভ হয় আৰু যি যি অ
পোৱা খিনিয়ি নাই আৰু তেনেকুৱা অ এই মুকলি বিহুত আকৌ যোনোন আহে পায় কিবা এটা ভাল আৰু মিলি যায়
মানে কি কয় কিছুমানে এনে নিমন্ত্ৰণ দিয়া যে পইচা দিয়ে মানে তেওঁলোকৰ আকৌ সেইটো এটা সুবিধা বেলেগ আৰু অ তাত তাত পোৱাও চান্স এটা থাকে এতিয়া তাতকে যদি ভাল ভাল পাৰ্টি আহে নাপালে নাই ইয়াত মুকলি বিহুত আৰু তেওঁলোকক বি পেলাই মাতে সেইটো সেইটোতে তেওঁলোকৰ মানে হয় নাই আৰু
অ সেইটো একো হেৰি নাই অ কাৰণ খৰচো থাকে ন গাড়ী ভাড়া আৰু কিমান সামগ্ৰী বস্তু বস্তু বিলাক লৈ যাব লাগে অ সেই বিলাক সিহঁতে পইচা দি কিনি কিনি লৈছে এটা এটা ঢোলত এতিয়া চাৰি হাজাৰ
ঢোল পেঁপা যিমানখিনি বাদ্যযন্ত্ৰ থাকে ন আকৌ নাচনি যি খিনি খৰচ স ন
অ খোৱা বোৱা অ নাচনী যে মুগা মেখেলা মানে মুগা ৰিহা হা
আকৌ যে এইয়া গাড়ীখনেৰে হওঁক তেল ভৰোৱাই হওঁক ৰব ঠম এই যে এই খিনি সোণাপুৰ নেকি তাইযে চাইন্স মেডিয়াম গৈছা নে চাবলে
নাই নাই যোৱা
দেখিহে আছো মোবাইলত কিন্তু দেই এই ল'ৰা ছোৱালী অ বহুত ধুনীয়াকে বনাইছে মানে কি ল'ৰা ছোৱালীক নিবলে দেখুৱাবলে মানে বহুতখিনি আৰু
ক'ত ক'ত
এই সোণাপুৰ
সোণাপুৰত
হয় হয় জুবিন ক্ষেত্ৰ পা অকণমান আগুৱাই যাব লাগে নে কি মই যোৱা নাই মই শুনিহে আছোঁ
অঁ হয় নেকি গম পোৱা নাই
মানে কি ল'ৰা ছোৱালী খিনিক নি দেখাবলে ভাল আৰু জানিব এতিয়া বিজ্ঞানৰ বহুত কথা উ
এনে আমাৰ চাইনচ মেডিয়াম গুৱাহাটীত আছে হয় যদি ওচৰতে অ ওচৰতো যদি বনাইছে অ ওচৰতো যদি আছে এতিয়া এইফালৰ পৰা সুবিধা হ'ব ওচৰতে হ'ব উম
কিমান বিজ্ঞানৰ কথাবোৰ ন এইবোৰ এতিয়া জানিলেহে বাহিৰা আৰু কিছুমান জ্ঞান হব তই মানে কি পঢ়ি পঢ়ি পেলাই জ্ঞান লয় কেনেকে দিলে সিহঁতৰো মনত অ দেখিলে মনত ত
দেখিলে বহুত মনত ৰয় আৰু সেইটো এটা কিমান উৎসাহ দেখি
উম উম উম তাকে বোলো হেৰি নাই যাব লাগিব চাই গৈ আহি
অ
ভাল এতিয়া ওচৰতে হৈছে আৰু অকন ভাল হৈছে আৰু স স্কুলৰ ল'ৰা ছোৱালীবোৰ নিব পাৰে কৰিব পাৰে হয়নে ওচৰে পাঁজৰে স্কুল খিনিৰ পৰা এতিয়া নিব পাৰিব
স্কুলৰ পৰা নিলে ভাল আজিকালি নিয়ে নহয় শিক্ষামূলক ভ্ৰমণ অ আজিকালি শিক্ষামূলক ভ্ৰমণ আছে উম। বিষয়বোৰতে দি দিছে।
দিছে অ মানে সেইটোৱে আৰু ল'ৰা ছোৱালী সদায় তেনেকে পঢ়ি থাকিয়েতটো ম মনত ৰাখিলে নহয়, হ'ব ন ভ্ৰমণতো বহুত খিনি জ্ঞান আছে ভ্ৰমণতো বহুত কথা মনত ৰাখিব পাৰি ঠাইবোৰৰ নাম হওক উম উম
খাব লাগিব। হয় ন কেনেকে তাত কেনেকুৱা কথা বতৰা কাৰণ বেলেগ বেলেগ। ধৰণৰ মানুহ লগ।
সন্মুখত অ সেইটোত যেতিয়া তেওঁলোকে দাৰে অ মানে সন্মুখত সন্মখি যেতিয়া যাব লগ পাব। তেতিয়া মানে কি হয় বেছি। কি লাগে তোৰমনৰ দৰে হয়নে ঠেইট সেইটো মানে আৰু নাপাহৰে আজি একদম আৰু এতিয়া বনাইছে এইটোতো আৰু আধুনিক। কৰিছে আৰু ধুনীয়া ধুনীয়াকে বস্তুবোৰ। সজাইছে বনাইছে আৰু মান তাত কিবা কিবি মানে টিপি কৰি দিলে দেখিয়ে আছো অ উম দেখিহে আছো মানে গলেহে। যাবাৰ আছ বে উম।
যাব লাগিব এদিন।
কি আৰু এনেকে হেৰিও শ্বহীদ ভৱননো ফুলিছে বনাইছিলে যে অ তুমি যে চবা চব। কি কৰে কিমান শ্বহীদসকল আছে বা। উ মানে কিষ মােন তেওঁক
চবতে আছে।
কষ্টৰ ফল এতিয়া।
সষ্টৰ ফল। ভাল কৰিছে কি। কিন্তুু আজি
ভাল কৰিছে অ কাৰণ তেওঁলোককো চবে পাহৰি যাব ভাল কৰিছে ন এটা সময় দিব লাগে অ কামৰ স্বীকৃতি এটা অ তেওঁলোক এতিয়া আজীৱন ৰৈ যাব মানুহতটো গৈয়ে থাকিব বা পৰ্যটন আহিব তেতিয়া। চাব
আৰু তেওঁলোকৰে পূৰ্বপুৰুষসকলে দেখিব আমাৰ ককা বা আমাৰ আজো ককা আছিলে বুলি হয়নে কিমান এটা গৰ্ব কথা
হইটো তেওঁলোকৰ পৰিয়ালৰ মানুহে দেখিলেও ন বা তেওঁলোকেওতো মানুহজনক হেৰুৱাই থৈছে ঘৰ শুনে সকলক এতিয়া তথাপিও তেওঁক দেখিয়ে কিবা এটা গৌৰৱ অনুভৱ কৰিব বা তাত গৈ দেখিব যেতিয়া বা ইমান মানুহেই চাই আছে হয়নে যে আমি এইটো পৰিয়ালৰ অ তেওঁলোকক চাবলে কি কিমান মানুহৰ ভিৰ সেইটো আৰু মাক পৰিয়াল বিশেষকে মনত কিবা এটা হলেও ভাল লাগিল যে তেওঁলোকৰ চাব গৈছিলা নে বহুত ধুনীয়া বনাইছিল
অ নাই যোৱা যাব পাৰা নাই তাতে গৰমো বেছি জে এতিয়া অ যাওঁ বুলি যাব নোৱাৰি হয়নে
হেৰি হলে যাবা আৰু অকণ কাম বা অকণ গৰমতটো কমক কিন্তু এইকেইটা দিনতো অকণ ফুৰিব কৰিবলে ভাল হয় সেই কাৰণে সময়টোৰ কাৰণে উম মানে এতিয়া মানে সময়টো পোৱা যায় যে অকন দীঘল হয় দিনটো সেইটো কাৰণেও এটা যাবলৈ ভাল আকৌ তুমি ঘূৰি আহিব পাৰা ঘৰখনলে
অ মানে ক ধুন ধুনীয়াকে ঘৰত আজৰি হৈ ওলাই যাব পাৰি তাতো ব সময় হব বহুত সময় ফুৰি ঘুৰি খাই চাই আহিব আকৌ ঘৰ পাইহি ধুনীয়াকে সময়টো মিলি যায় যে
ঠাণ্ডা দিনত কি হয়ে দিনটো কেনেকে যাই ধৰিবই নোৱাৰি তুমি এ ওলাবা এ ওলাবা কিবা এটা যোৱ হলে অ দিনটো গলেই তুমি একো কামেই নহয় নোৱাৰি ন
নোৱাৰি
মানে গৰমতটো হয় বেছি কিন্তু সেইয়াাই আৰু ফুৰিব ফুৰিব অকমান ভাল
যাবা এইবোৰ চালে ন ল'ৰা ছোৱালীয়ে শিকিব আহ সেইটো এটা অ ভয় লাগে উম লৰা ছোৱালীৰ কাৰণে ভয় এটা থাকে দিয়াচোন সে জানো নিও বেমাৰ এটা হয়
মানে এইটো দিনত ভাল আৰু যিকোনো কিবা কাপোৰ কোমল কাপোৰ পিন্ধি
কোমল কাপোৰ পিন্ধি উম তাকে খালি অলপ সেই নিজৰ অসুবিধা কাৰণে ন গৰমটো কাৰণে অকণ অসুবিধা যেন লাগে ভাল লাগে আৰু তোমাৰ সেইটো আৰু কি হয় ঠাণ্ড জগাত আকৌ যাব মন ফুৰিব ফুৰিব ভাল লাগে যে কলাক্ষেত্ৰ গৈছা ন
অ গলো দিয়া এই যোৱাবাৰ গৰম বন্ধতে তাৰ গ'লোঁ ছায়ন্ঞ্চ মিউজিয়ামো চালোঁ অঁ হেৰিত গ'লোঁ এই চাইন্স মিউজিয়াম গ'লো
অ কলাক্ষেত্ৰ গলা অ ভালে কৰিছ আৰু পাৰ্কো এখন খুলিছে নহয় বহুত ডাঙৰ
আহ চিৰিয়াখানা গ'লো আহ যোৱা বছৰ আহ গৰম বন্ধত গ'লো চিৰিয়াখানা
আজিকালি চিৰিয়াখানাত ইমান জীৱ জন্তু নাইকিয়া হ'ল আৰু তথাপিও ভালে লাগে দে অ অ ঠিক আছে দিয়া হ'ব দিয়া কামটো কৰা উম